অ কি ক
এয়া বহি আছো তুমি?
মই ফুৰিব আহিছো।
কত ফুৰিব গৈছা মনে-মনে মোক এৰি?
অ তোমাক মাতিম বুলি ভাবিলো, তাৰপিছত আকৌ মায়ে কলে তুমি শুই আছা বুলি সেইকাৰণে গুচি আহিলো।
কি আহ মোক ফোন কৰিব নোৱাৰিলা।
উম, হ'ব দিয়া কালি আহিলে ফোন কৰিম।
উম! ক'ত গৈছা এতিয়া? কিবা খাব গৈছা চাগে ন?
অ এই দোকান ফালে আহিছো।
উম, অকলে অকলে ঠোজ তাহে তোম।
উম হু হু।
তাকে মোৰ ঘৰত এনে-এনেই আছিলো যে মানে মোৰ গা বেয়া।
অ কি হৈছে বা
এই কঁঠাল খাইছিলো পঞ্চাশ ফুটা।
উম, কথাই মোৰ একদম মানে কঁঠাল খাই পেলাই মোৰ একদম মানে অৱস্থা বেয়া হৈ গৈছে। বেজি খাই আহিছোঁ কালি।
এই এ!
বেছি খাই দিলো জোখতকে, গৰমটো সোমাই গল পেটত।
অ সেইটোৱে।
উম, তুমি খোৱা নাই কঠাল?
নাই হোৱাই নাই, আমাৰ ফালে নাপায় যে। ফটুককে কিনিব লাগে।
অঁ! নাপায় ন।
উম।
অ! বা স্কুল-তোল শেষ হোৱাৰ পিছত লগৰবিলাক নোহোৱাই হ'ল দেখোন।
অঁ আহিবা আকৌ তুমিহে নাহা?
ই আহ নিজে আহিব নোৱাৰা? মই দেখোন গৈয়ে থাকো।
যাম ৰখিবা এই বন্ধ দিব নহয় এতিয়া।
অঁ! এতিয়া প্ৰেক্টিকেল দিয়া নাই?
প্ৰেক্টিকেল দিছে বহুত দিছে।
এ আমাৰো দিছে আমাৰ গৰম বন্ধত গোটেই প্ৰেক্টিকেল কৰোতে যাব চাগে গোটেই গৰম বন্ধতটো। তোমালোকৰ কি দিছে টপিকটো প্ৰেক্টিকেলৰ? হেল্ল'
অ তোমাক দি দিম ন এতিয়া মোৰ মানে মনত নাই পাহৰি গৈছো।
অ দি দিবাচোন মোৰ মানে প্ৰেক্টিকেলটো দি- মানে লিখিছিলো কোনটো পেজত লিখিছিলো পাহৰি থাকিলো।
অ
উম সেইটো আৰু কলেও তেনেকে লগ নাপাওৱেই দেখোন।
নাই মই ইমান নাযাওঁৱেই কলেজত-
উম ফোন কৰিলেও দেখোন এইটো নম্বৰ দেখোন কেতিয়াবা আন এভেইলেবল দেখায়।
এ উম মানে ঘৰতে থৈ যাও ন কলেজ গলে মানে সেইটো কাৰণে
অ আইটি এডমিচন চলি আছে নহয়।
অ গম পাইছো তুমি কৰিবা নেকি-
তাকে ভাবিছো কৰিবা নেকি? কোকা'টো লও আহা।
কৰিব পাৰি বাৰু।
তেতিয়া আমাৰ কম্পিউটাৰটো হেৰি হৈ যাব ক্লিয়াৰ হৈ যাব।
অ
তাৰপিছত কম্পিউটাৰটো কৰাৰ পিছত চাৰটিফিকেটখনে মেইন আৰু আই টি আই মানে চাৰ্টিফিকেটনে মেইন আৰু চাৰ্টিফিকেত খন আৰু তোমাৰ আই টি আই, প্লাছ তোমাৰ ডিগ্ৰী চাৰ্টিফিকেট এখন হলেতো ঠাই নাই।
অ সেইটোয়েইেতো-
উ বাকি এম?
বাকী এতিয়া-
এম কি?
এনেই মই ডক্তৰে মানে পঢ়িম বুলি ভাবিছো আৰু তোমাৰ?
মই বিজনেচ এটা কৰিম আৰু এই তোমাৰ মেকআপ ষ্টুডিঅ'খন খুলিম।
অ হয় নেকি কেতিয়া কেতিয়াবা কৰিম বুলি ভাবিছা।
তাকে কৰ্চো জইন কৰিব লাগিব ন ফাৰ্চতে মেকাপৰ তোমাৰ কৰ্চবোৰ কৰিব লাগিব। তাৰপিছত আকৌ দুবছৰীয়া বিউ টিচিয়নৰ কৰ্চ আছে মানে দুবছৰ মোৰ সেয়া শিকোতে যাব আৰু এবছৰ মেকআপৰ আৰু এবছৰ তোম মাৰ বিউটিচিয়ানৰ সেয়া কমপ্লিট কৰাৰ পিছত আকৌ তোমাৰ হেয়াৰ ষ্টাইলিং আহিলে, পেদি কিউৰ আহিলে, মেনিকিউৰ আহিলে আকৌ ভেক্সিং আহিলে।
উম।
সেইবোৰ কৰিব লাগিব। ডক্তৰিং তুমি কি এতিয়া কি কোনটো হেৰিত পঢ়ি আছা?
উম, পঢ়া নাই মানে কৰিম বুলিহে ভাবিছো আৰু ময়ো।
অ আই টি আইত পাৰি নহয় কৰিব নাৰ্ছিংটো আছে নেকি।
অ জানো তাকে কৰিম নেকি চাই লওঁ আৰু।
অ কৰিলে কবা একেলগে যাম এডমিচনৰ কাৰণে।
অ' অ'।
এনেতো লগ পোৱা নহয়ে কলেজত।
হয়।
মই বোলো কিনো হল তাই ফোন চোনে নকৰা হ'ল আৰু স্কুল শেষ হোৱাৰ পিছত আৰু তাই কলৈনো গল। গ'ল।
এনেই নাই কৰা মানে আ টাইমো নাপাওঁ ন।
অ' লগ বি লগ বিলাক দেখোন একদম পুৰা বিচ্ছেদ হৈ গ'ল দেখোন।
উম কি কবা আৰু।
অ দুপৰীয়া কি বনালা তোমালোকৰ?
দুপৰীয়া এই মাংস বনালি।
বা দুপৰীয়াই মাংস!
উম আৰু তোমালোকৰ?
আমাৰ চুখাও চুখা এই হেৰি ফেচবিন কেটামান পৰি আছিলে ফ্ৰিজতে লেং খাই পেলাই সেয়া বনালে আৰু।
অ'।
আকৌ দালি বনালে দালি কেঁচা তেলতে মাৰিলে ইচৰাম খাবা আৰু।
খুব ভাল লাগিল চাগে ন? অ
ভাতটো ভেৰভেৰিয়া।
অ'।
মই কৈছো পিয়াঁজ অকন আৰু তেল অকণ দে একেবাৰে পিটিকা অকণ কৰিয়ে খাই দিওঁ আৰু।
অ'।
চেল নালাগে। তাৰ পিছত আকৌ তিতাকেৰলা বনালে মোৰ একদম বেয়া পোৱা ভাজিটো।
অ' তিতাকেৰেলা বনাইছে?
অ' বা মই ইমান বেয়া পাওঁ তিতাকেৰলা খালে মানে মোৰ গেছ হ'ব যে এইটো খাটাং সেইদিনা।
অ' অ তুমি খোৱা জানো তিতাকেৰেলা?
মই নাখাওঁ সেইটো কাৰণেতো গেছ হয় মোৰ।
অ'।
তাই একদম তোমাৰ এম যদি এক কেৰাহীও ভাজি দিয়া ন তাই এক কেৰাহী একদম মৰক মৰক চোবাই চোবাই খাব। ইমানে ভাল পায়।
হে হো
বাকী মা হঁতৰ ভালেই?
ভালেই ভালেই। ‌ তোমালোকৰ মা হঁতৰ খবৰ খাতি কেনেকুৱা বা?
আমাৰ মা বেমাৰ বেমাৰ কে যাই গোটেই বছৰতো। সেয়ে আজি মূৰৰ বিষ, কাইলে কঁকালৰ বিষ। এই আজি আমুক হে তামুক হে এই অ'ত খুচিছে ত'ত খুচিছে মানে আমাৰ ঘৰত গেছ মানে মেইন আৰু।
অ হঅ
গেছতটো মেইন মানে মেইন গুৰি আৰু তাৰ ঔষধ থাকিবই গেছৰ
উম বেছি হয় চাগে ন-
ই অ মানে মোৰ অপাৰেচন কৰা আছে যে এবাৰ
অ
সেইটো কাৰণে মোৰ মানে গেছটো অলপ বেছিকে হয় মোক এন এ ছি ছি এ দিয়াৰ কাৰণে তোমাৰ বেছি টো দিলে। মান গেছ নহয় বাৰু। কিন্তু এ গেছে আহিছে বেজিটো দিলে বাৰু ইমান নহয় কিন্তু গেছটো দিলে ন- গেছটো দিয়াৰ কাৰণে মানে তাকে তিতাকেলা বাদেই দিলোং মই-
উম উম।
এনেও বেয়াই পাওঁ। কালি আকৌ তোমাৰ আইততৰ ঘৰলৈ গৈছিলো আইচক্ৰীম এটা ললো। খাই লৈ একেবাৰে এতিয়া আৰু ডিঙিডাল চেৰ চেৰাই আছে।
অহ
এইফালে পাঁচ দিনৰ পিছত ভাওনা, ভাওনাৰ আকৌ মোক ৰাণী পাৰ্টতো দিছে। হি হি
এ
তয় কৰা নাই অ তোমালোকৰ ফালে ভাওনা হোৱা নাই
অ আমাৰ ফালে হবহে মোক আকৌ ৰাধাৰ পাৰ্ডটো দিছে নহয়।
অ- আই ৰাধা যাব লাগিব চা চাবলে
অহ আহিবা-আহিবা। অহ, অহ। আগদিখনে আহিবা আ অ দুদিনো চালা।
অ হ'ব, আগদিনাই যাম নামঘ কেতিয়ালে
কি তো কৈছা
নাম গোৱা কেতিয়ালে
নাম গোৱা হ'ব চাগে, অহা মাহৰ এক দুই তাৰিখ মানে
অহ, তেতিয়া নাম গোৱা হলে লগে-লগে হই যাব আৰু ভাওনা চাগে?
অ অ
অ অ বা এনেকুৱা ভোক লাগিছে তাকে চিন্তা কৰি আছো কি খাওনো কি খাওনো তাৰ--ছত ভাবিছোঁ তাই মূৰটোকে খাওঁ
অ খাই দিয়া খাই দিয়া
তাকে বাকী এতিয়া পঢ়া কেনেকুৱা চলি আছে। একজামটোতো হ'লেই ভালে গৈছে নে
একো নপঢ়াকে পৰীক্ষা দিছো কি লিখিছো মানে একো গমেই নাই পোৱা জানা
এ চাইকে চবৰে
এইবাৰ চাগে আলুগুটিহে আহিব আও।
আলু গুটিহে এক এক্সপেক্ট কৰিছা নিকি?
উম কি কবা একোৱে লিখিব নুৱা ত মোৰ আকৌ পৰীক্ষাতে হাগনি হল নহয়
এ এতিয়া ভাল হ'লনে নাই? এ ৰাম। মোৰ আকৌ কি হ'ল মই ৰাতিপুৱা লেটিন কৰি নগলো যে মোৰ একজামৰ ভিতৰত মোৰ হাগিব লাগিছে মই কি কৰিম এতিয়া উপায় নাই টিপি টাপি লিখিছোঁ আৰু।
এই
এনেকুৱা অৱস্থা হৈ গৈছে এ মানে একে মানে তোমাৰ একজামৰ সময়ত যে একে পিৰিয়েড এয়া আৰু নকবা আৰু।
একেই একেই
অশান্তি অশান্তি বাহ হৈ যায় মানে একদম একদম থাকিব নোৱাৰা হৈ যায় এই পেটৰ বিষে চাবা নে তুমি, নে তুমি মাথা বিষে চাবা। নে তুমি
অ আৰু তাতে পঢ়িব মন নাযায় ন। একদম সন্ধিয়া হৈ আহিব মূৰৰ বিষ
অ মোৰো কিতাপখন দেখিলে ভাই মূৰত বিহুটিয়ে কি জানো যাদু কৈ থৈ দিছে কিতাপখনে
হয় দিয়া
দেখিবয়ই নোৱাৰো অ কিতাপখন মোবাইলটো মাতি থাকে আহ, চাবি, আহ।
একেই একেই
এ মোবাইল চাওঁতে চাওঁতে অ দহটা বাজিলে দেখোন এই অকন পয়োং ৰহ সেই চাওঁ চাওঁ মানে এ শুই যাও দে কাইলৈ ৰাতিপোৱা পঢ়িম কালে ৰাতিপুৱা
উম সেইয়া কাইলে কাইলে পঢ়িম বুলি কওতে এনেকুৱা হ'ল আৰু
কালিতো নাহিলেই মোৰ লাইফত জানান নাই পঢ়াৰ উম! কালিতো নাহিলেই আৰু। অ- হয় একদম ভাগৰ লাগি গৈছে একেবাৰে অলপ শুম বুলি ভাবিছিলোঁ মই চব তাই কি কৰি আছে জানো তাইৰ লগত কথা পাতো কি নো কৰি আছা মই জানিছিলোয়ে তুমি টিঘিল ঘিলাই ঘুৰি ফুৰিছা তাবুলিয়ে
অ ইমান গৰম হৈছে জানা আজি একেবাৰে
অ গৰম হৈছে অ বা, বেলেগ গৰম দিছে
অহ।
গৰমত একদম মানে মানুহৰ মানে গা চা একদম কিবা কৰিছে মোৰ আমাৰ আকৌ সুধি কৰিলে তোমাৰ ঘৰ
উম! উম!
হাতৰ চোৱাৰ সুধি কৰিলে সুধি কৰোতে গোটেইকে গাই বিচা চিচা লাগি একে অৱস্থা নাই একবাৰে তুমোলা তুমুলি উঠি গ'ল
এ
চকুৰ ওচৰতে টোপোলা- টোপোলি দুটা উঠিছে দে তাৰ পিছত চকুকেইটা কি হল বোলে অৱস্থা নোহোৱা হ'ল দেখোন চকুৰ
এই হি
তাৰপিছত আকৌ গোটেই গা ধুল চূণ লগাই তত পোৱা নাই মায়ে কৈছে মিঠাতেল গহ মিঠাতেল কৰি তত পোৱা নাই তাৰছত কৈছে কেৰাচিন ঘহ কেৰাচিন বহিলো ইচ ৰাম ভাল নহ খজুৱাইছে আৰু
হেৰি কিবা ডিজেল অকমান লগাই দিব লাগিছিল
ডিজেল নাইয়ে
উম!
তাত লগাই বোলে মেছৰ কাটিতে জ্বলাই দিও বোলে এ গল আৰু
অ
উম আত্ম চামাৰৰ্পণ আহ ঠিক আছে দিয়া।
উম!